হেল্ল',
কি কৰি আছিলা? অ, কি খবৰ?
এ, ভালে আছোঁ, তোমাৰ?
ময়ো আছোঁ আৰু ভালে বেয়া। তুমি ঠিকে আছা ন'?
উম, ভাল ভাল।
অ, ভাল বহুত দিন ধৰি ফোন কৰিম বুলি ভাবি আছিলোঁ, তোমালে। উম, আজিয়ে কৰিলোঁ, আৰু সময় পাই।
অ, অ, ভালে কৰিলা, কিবা বিশেষ কথা আছিল নেকি?
হয়, এই মাহৰ মানে শেষত উ দুদিন এদিনৰ কাৰণে কাজিৰঙালৈ যাম বুলি ভাবিছোঁ।
অহ, অহ। অ, অ, ভালেই হৈছে আইডিয়া টো বেয়া নহয়, মইও যাব বিচাৰো বাৰু।
অ, আমি আৰু দুজন বন্ধুক লগ ল'ব পাৰো মানে মোৰ লগৰ দুজনো আছে আৰু তোমালোকৰ লগৰো আছে।
হয়, হয়, তেতিয়া আৰু মানে আৰু লগত গ'লে বৰ ভালো লাগিব।
অ, কোৱাচোন কেতিয়া, কেতিয়া যোৱা টো সুবিধাজনক হ'ব কোৱাচোন তুমি?
ৰবা এয়া তোমাৰ শনিবাৰে ৰাতি পুৱা ওলালে ভাল হ'ব।
অহ,
ভাবিছোঁ মইও শনিবাৰে যাম বুলি মানে শনিবাৰে গলে দেওবাৰে ঘূৰি আহিব
অ, অ,
তেতিয়া আমি বাছাম নে গাড়ী ভাড়া কৰিম বাৰু নে ট্ৰেইনত যাম?
উম, এতিয়া কিমান জন বা হয় যদি চাৰিজন হও তেতিয়া গাড়ী ভাড়া
অ, সেইটো ঠিকেই আছে বাৰু। গাড়ীকে ভাড়া কৰি যাম নেকি খৰচো ভাগ কৰি দি দিব পাৰিম তেতিয়া।
অ, অ, হয়, হয়, এনে মানে কিমান মানকে পৰিব বাৰু ইয়াৰপা?
অ, এনেই তোমাৰ কাজিৰঙালে এজনৰ তিনি চাৰি হাজাৰ ওচৰাচৰি পৰিব পাৰে আৰু। অকমানতো খৰচা হবই ন' ফুৰিবলৈ গ'লে ভালকে বস্তু এটা চাবলৈ হ'লে।
উম, হয়, হয়, সেইটো ইমান নহয় বাৰু তিনি হোজাৰ চাৰি হোজাৰতো ইমানো বেছি নহয়।
হয় হয়, আমি হোটেলটো আগতেই বো কিং কৰি থ'ব লাগিব ন'।
অ, অনলাইনত ভাল ৰিভিউ থকা কিবা এটা বিচাৰিবা হোটেল।
ঠিকে আছে মই মানে বিচাৰিয়ে চাই আছিলোঁ, মানে গুগুল মেপতো চাই আছিলো ৰিভাৰ্জ ফাইভ ষ্টাৰ ৰিভিউ থকা ভাল উ, কাজিৰঙাত তুমি হেৰি হাতী পি ঠিত থিব নেনেে জীপ চাফাৰী কৰিবা?
কি হয় জানো ভয়ো লাগে। আৰু গড় হাতী এইবোৰ ওচৰৰ পৰা চাবলৈও মন যায়।
উম', উম', ভাল লাগিব আৰু। উম', মোৰতো দুইটায়ে কৰিবলৈ মন আছে। ন, হাতীৰ পিঠিত উথিও
মোৰ হাতী পিঠিত উঠিবলৈ মন নাযায় বাৰু। কিবা কষ্ট পাই কষ্ট পাই লাগে। অ', অ'। জীপ চাফাৰীয়ে মই ভাল পাাম।
ঠিকে আছে তেতিয়াহ'লে, এনেই গঁড় হাতীয়ে সৰি নো পৰা চাবলেতো মন আছে ন'? ঠিক আছে মই কেমেৰা এটা ভাড়া কৰিছোঁ বাৰু কেমেৰা এটা লৈ যাম ফটো উঠিবলৈ।
তাল হব মই বহুত ফটো উঠিব পাৰিম আৰু। আছে, আছে। আছে, আৰু মানে কি এইবোৰ ৰখাই থ'লেহে পিছলৈ স্মৃতি হিচাপে কেতিয়াবা চাব পৰা হ'ব। অ,
হয়, হয়, হয় এইবিলাকে আমি পাছলে দেখুৱাব পাৰিম ন'। বহুত ধুনীয়া এক্সপিৰিয়েন্ঞ্চ হ'ব। উ
অ, ৰাতিপুৱাতে এটা ওলালে তেতিয়া ভালো হ'ব মানে জন্ত বোৰ সহজে দেখিবও পাৰিম।
ঠিকে আছে দে, ৰাতিপুৱাতে যাম আমি ন ৰাতিপুৱা বুক কৰিলে ভাল হ'ব বতৰ টো ভালে থাকিব, মানে তোমাৰ উপযোগী হ'ব যোৱা। ঠিকেই কৈছা দে, আমি লগত কি কি বস্তু নিব লাগিব বাৰু? এনেই অলপ কোৱাচোন তুমি কি কি নিবা?
অ মই তোমাক সুধ-সধিম বুলি ভাবি
অ, তোমালোকৰ ফালে কিবা ইণ্টাৰনেটৰ সমস্যা হৈ আছে নেকি?
কাপোৰো নিব লাগিব পাতল নিব লাগিব বা লগত খোৱা বস্তু কিবািব লাগিব।
অ, আইডি কাৰ্ড লাগিব। হয়, হয়।
নেটৱৰ্কে না
অহ, অকমান বাহিৰ, বাহিৰলে ওলাই আহা।
আৰু আমাৰ হেৰি থাকে চাৰ্জাৰ।
অহ, চাৰ্জাৰটোত লাগিবই, পাৱাৰ বেংকো লাগিব ন লগতে, চাৰ্জাৰ ক'ত ক'ত
অহ', অহ'। পাৱাৰ অহ, সেইটোৱে পাৱাৰ বেংক লাগিব।
পাৱাৰ বেংক বাৰু মোৰ দুটা আছে, বিশ হাজাৰ দামী আনিছোঁ এটা আৰু এটা দহ হাজাৰ দামী আনিছোঁ।
অ', অ' লৈ লবা, লৈ লবা। অহ, তাত আকৌ চাৰ্জ দিব পৰা সুবিধা নাথাকে। থাকিবও পাৰে বেলেগকে।
সেইটোৱে ন'।
ঠিকে আছে তেতিয়া তাৰপিছত আৰু কি? মানে ওচৰত কিবা স্থানীয় খাদ্যও চাব পাৰিম নহয়, খাব পাৰিম।
সেইটোৱে অসমীয়া থালি খাবলৈতো মোৰ বহুত ইচ্ছা আছেন, অসমীয়াটো খাই থাকোঁ তাত।
তাকেহে মাছ-চাছ বা হাঁহৰ মাংস।
উম, শুনিয়ে ভোক লাগিছে আৰু মই ভাত-চাত খোৱা নাই এতিয়ালৈকে।
অ', অ'। তাকে হে খাবলে মনো যায়। এনেই খাই থাকো যদিওঁ। উম, কি?
হয়, হয়, হয়। সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান থাকিলে সেইটো চাম, তাত এনেই শুনিছোঁ মানে নতুনকে এনেকে ফাংচন হয়। কি কিবা-কিবি।
অহ', অহ'। বতৰতো আগতে চাই ল'ব লাগিব আৰু।
সেইটোৱে, অহ বৰষুণ হ'লে ছাতি ৰেনকুটো ল'ব লাগিব নহয়, বৰষুণ নিদিলেই হ'ল আৰু দেই এনে
ল'ব লাগিব, তোমাৰ পতককে যি পতককে বৰষুণ দি দিলে দিগদাৰ হৈ যাব নহয়।
লগতো লাগিবই ন' আমি বাজেট এখন বনাব লাগিছিল। লাগিছিলে ন' এখন তালিকা এখন বনাও নেকি মই? উম, এনেকে এক অহা-যোৱা, হোটেল, খাদ্য এইবিলাক চাফাৰী, এনেকে জীপ চাফাৰী হাতীৰ পিঠিত উঠা চাফাৰী, এইবিলাক এক্সট্ৰাকে লিখিব লাগিব মই পৃথকে লিখিম। বাকীখিনি মানে, পৃথককে লিখিব লাগিব। ছাতি নেকি তুমি কৈছিলা ৰেইনকোট।
অ', অ'।
মানে একেবাৰে একদম স্মৃতিটো আৰু ভালকে বজাই হেৰি পূৰণ কৰি হয় নাই। অহ, তাকেহে আৰু বহুত দিন একেলগে কতো যোৱা হোৱাই নাই নহয়। নহয়, হয়।
অহ, এইবাৰ ভ্ৰমণতটো স্মৰণীয় হ'ব আৰু অলপ।
উম, হ'ব লাগিবতো নহ'লে কেনেকে হ'ব। বহুত দিন একেলগে ক'তো যোৱাই নাই ন' আমি।
যোৱাই নাই, তাৰপিছত হেৰি এইটো কি মই সন্ধিয়াকে বাৰু বাকী দুজনৰ লগত কথা পাতিম।
অহ' পাতিবাচোন, তেওঁলোকে যদি কিবা সন্মতি দিয়ে মোক জনাবা দেই। উম, তাৰমানে বাজেটটোৰ কথা আছে ন'? বাজেটটোৰ কথা আছে যদি তেওঁলোকে যদি
বাজেটৰ কথা আছে অহ, আকৌ দুটা সিহঁতে ৰিজেক্ট কৰি দিলে আমি যোৱাটো আমাৰ কেনচেল হোৱাৰ নিচিনাই হ'ব, এনেকে গৈ ভাল নালাগে। লগত মানে হ'ব লাগে আৰু কেইটামান।
সেইটোৱে। অহ, ভাত পানী খালা নে নাই এতিয়া?
খোৱা বোৱা কৰা নাই, এই বনাইছে আৰু। ভাট খোৱালে অকমান সময় আছে, চাহ অ, এনেকে আ, ৰুটি বনালো ৰুটি চাহ এনেকে খাই লোৱাৰ পিছত মানে ভাতটো আমাৰ দেৰি হয় অকমান।
আমাৰো একেই, মই এতিয়া ৰুটি সতি বিস্কুট খালোঁ তেনেকে এতিয়া ভাত মানে বনাইহে আছে। ৰঙালাও বনাইছে, তাৰ লগত চয়াবিনৰ সৈত বতৰটো এতিয়া অলপ সেমেকা সেমেকা হৈ আছে, বতাহ মাৰি আছে ধুনীয়া-ধুনীয়াকে। ঠাণ্ডা পৰিছে মানে অকমান।
আমাৰ এইফালে পুৰা বতাহ মাৰি, মোৰ আমাৰ ফালে বতাহ।
নেকি?
ধুমুহা নহয়, পোৰা মানে বতাহ মাৰি আছে আৰু।
অ, ভালেই তেতিয়া, একদম এইকেইটা গৰমৰ দিনতটো বতাহ তাকেহে পায়। এতিয়া বন্ধ গৰম বন্ধ পৰিছে ন', মই মানে এনেই বাজ, তাকে ভাবি ভাবি এনেই কাগজ এখন উলিয়াই লৈ পেলাই বাজেট বনাবলৈকে লিখিবলে ধৰি আছোঁ। ভাবি আছিলোঁ, সেইকাৰণে তোমালে ফোন এটা কৰিছোঁ বাৰু, কোন কোন নো যায় আৰু তুমিনো কি কোৱা?
অ, মই বাৰু যোৱাতে আছোঁ। তাৰপিছত বাকী খিনি সুধি চাম আৰু। আকৌ যোৱা, মেলা, খোৱা, হোটেলত থকা পা ধৰি আকৌ জীপ চাফাৰী, বা হাতী চাফাৰীটোতো, পইচা ল'বই সিহঁতি? পইচা কিমানখিনি বহুত খিনিতো খৰচ হ'ব পইচা বাজেটটো ভালকে
গৈ বাৰু নহয় ভালকে এফালে ফুৰিবলৈ যোৱা গৈ এটা ভালকে দৃশ্য স্মৃতি মানে হেৰি কৰিবলৈ হলেতো পইচা খৰচ হবই। তাত একো ধৰা বন্ধা নাই।
মই আৰু মই ভাবি আছিলোঁ আপু তোমাক মানে কাজিৰঙা বুলি ভবা নাছিলোঁ এনে হেৰিকে ভাবিছিলোঁ মাজুলী চাই দে যাম বুলি ভাবিছিলো আৰু।
ত কৈ চাম মানে লগৰ কোনোবা যায় নেকি মনে মনে ভাবি আছো আৰু কথাটো কৈ দিয়া নাই।
মাজুলী মানে মাজুলীলৈতো মই বহুতবাৰ গ'লো সেইকাৰণে মই কাজিৰঙালৈ মানে যোৱা নাই সেই
অ মোৰ মাজুলী মানে হেৰি এনে গৈছো যদিও তেনেকে সত্ৰ চাব পৰাকে যোৱা নাই মানে।
হয় নেকি? আচ্ছা তেতিয়াহ'লে কাম এটা কৰিম আৰু আকৌ কেতিয়াবা যদি উলিয়াও মাজুলীলৈ তাঁতৰি পুলিয়াই দিম।
অহ, উলিয়াবাচোন।
তেতিয়া ভালকে আমি তেতিয়া মই মানে ইমান তেনেকে কামত কামৰ কাৰণেহে অহা যোৱা কৰা দেই বহুতবাৰ সত্ৰ চত্ৰ চোৱা তেনেকে পৰা নাই এতিয়ালৈকে।
সেইটোয়ে ওচৰতে আছে যেতিয়া চাবলে মনো যায়।
হয়, হয়, হয়।
নাৱত উঠি
অ মাজুলীৰ কিবা বৰ দলং বনাই নাই আছে নহয়।
দলং বনাই আছে দলং দলং হবলৈ দিন আছে বাৰু।
উম মাজৰখন হল বোলে কিবা
এখন হল অ এখন হল বুলি শুনিছো জানো সাতাইছতে হয়নে নে আঠাইছ হয় কিনে।
ফেৰিত যাব লাগিব এখন দলং হোৱা নাই যেতিয়া।
অ, তেতিয়াহলে হ হ'ব নেকি? মই মানে কিবা কাম এটা কৰি আছিলোঁ অলপ।
অহ' কি কাম কৰি আছা?
এ আৰু ঘৰৰে এইটো সিটো।
অ' অ' আজি বন্ধ কাৰণে কি চাফাই চাফাই অভিযান কৰিছা নেকি?
এ অলপ ওপৰ চোপৰবোৰ সাৰিছো, মচিবলৈ লৈছো। তাৰ পাছত, ফোনটো আহিলে বোলো কথা পাতি লও উম, উম।
উম, উম, উম, হ'ব বাৰু বনোৱা উম, বনোৱা।